অ', এনেই বহি আছো, তুমি কি কৰি আছা?
অ' ময়ো এনেই খোজকাঢ়ি আছো।
অ, হয় নেকি আচ্ছা, ভাত চাত বনালেনে?
অ', ভাত চাত বনোৱা নাই বনাম আৰু অলপ দেৰিকে
অ', হয়। তাকেই ময়ো বনোৱা নাই এতিয়া বনামহে মানে আমাৰতো মানে অলপ টাইম লাগে আৰু এনে
অ', হ, আমাৰো তেনেকুৱাই অলপ অকণ মানে চাহ তাহ খালোঁহে ত' টাইম লাগিব আৰু ভাতটো অকণমান দেৰিকৈ খাওঁ।
অ' সেই আমাৰো সেনেকুৱাই এনে বহি আছিলো আৰু ৰিলচ চিল চাই আছিলো এ তোমাৰ টাইম পাইছ মানে আজি এতিয়াতো গৰমৰ বন্ধ ক'তো যাব নোৱাৰি যে ঘৰত বহি এনে আৰু টাইম পাছ কৰি থাকোঁ ৰিলচ চাই চাই, তুমি চোৱানে ৰিলচ?
অ', চাও, ৰিলছে চাই থাকো আৰু স্ক্ৰল কৰি থাকো।
অ, ' ৰিলচত এনে কি চোৱা কমেডি ৰিলচ চোৱা নে মানে কিবা কিবি আৰু বেলেগ বেলেগ থাকে ন?
অ, '। মই চব মানে আহি থাকে, মোৰ তাতে যেতিয়া তেতিয়া কিবা কিবি আহি যায়, কমেডিও আহে। তাৰছত এতিয়া এতিয়া মানে মোৰ বিশেষকে হেৰি আহি আছে এইটো যে লক আপ চলি আছে যে।
অ', অ', অ', অ', অ', অ' এইটো কি হয়? আগতে চাইছিলোঁ নেকি সেইটোত
অ', অ' লক আপ লক আপ বুলি আছে। সেটো শ্ব'তো চাই আছিলো মই।
অ' এইটোত চোৱা শ্ব' চোৱা ন'? অ' সেই টিভিতো দেখাই নেকি সেইটো?
অ' টিভিত দিয়ে নে নিদিয়ে নেটফ্লিক্সত দিয়ে কিন্তু।
অ' হয় নেকি অ' আচ্ছা। এতিয়াতো তোমাৰ এই ৰিলচবোৰ মানে এনেই কেতিয়াবা কমেডি ৰিলচবোৰ আহি যায় যে সেইবোৰ চাই থাকো। মই তোমাৰ সেই মানে তুমি যি ৰিল চাবা ন সেইটোয়ে আহি
সেইটোয়ে আহি থাকে অ হা আৰু তোমাৰ ৰিলচটো মানে কি জানা? তোমাৰ মুডৰ ওপৰত হেৰি কৰে তোমাৰ মুডতো যেনেকুৱা হ'ব তেনেকুৱা এটাই আহি যায় ন।
অ', অ' হয় ঠিকে ক'লা তুমি মানে কেতিয়াবা এ চেট থাকিলে তোমাৰ চেট চেট ৰিলস বোৰ আহি থাকে আৰু তুমি এবাৰ দুবাৰ চালে সেইেটোৱে আহি কেই আৰু তুমি লাইকো কৰি দিবা ন, এবাৰ দুবাৰ লাইক কৰিলে সেইটো আহি থাকে আৰু সেনেকুৱা হৈ যায়। তোমাৰ? এ মই যোৱাকালি মানে কি হ'ল, তোমাৰ এটা ৰিলচ মানে এতিয়া তোমাৰ নোট এটা কিবি কিবি যে ঘটনাবোৰ হৈ আছে ন সেইবোৰ আছিল মানে সেইটে মানে চাই আছিলো। চাই আছো তাৰানে সেনেকুৱাই আহি আছে আৰু মানে বহুত জাগাত হয় ন তোমাৰ সেইটো গম পোৱাত নায যাই যে আজিকালিতো তোমাৰ এই ছচিয়েল মিডিয়াৰ জৰিয়তে মানে বহুত কিবা কিবি মানে জনা হৈ গ'লো ন। যে কিমান জাগাত কি কি?
মানে অ হা দূৰ দূৰত মানে কি হৈ আছে সেইটো আৰু ছচিয়েল মিডিয়াৰ পৰাই জনা যায়।
অ' আগতেো তোমাৰ সেইবোৰ মানে জনাই নাছিলো কি কি হয় বুলি মানে বহুত এনেকুৱা আছে আগতে তোমাৰ লুকুৱও গৈছিল ন আজিকালি তোমাৰ কিবা হ'লে তোমাৰ ভিডিঅ' কৰি দিয়ে মানে যে আজিকালি তোমাৰ এনে এক্সিডেন্টো হ'ব উম হয়। তাকে উম উম হয় সেই আজিকালি সেনেকা শুকাই হৈ আছে তোমাৰ মানে কিবা ঘটনাও হৈ গ'ল যেনেকা তোমাৰ এক্সিডেণ্ট হ'ল কিবা হ'ল ন সেইটো মানুহ মানুহে মানে বচাব নাযায় ভিডিঅ' কৰি দি কৰি দিলে সেনেকুৱা হয় উম আজি মানে বহুত মানে ছ'চিয়েল মিডিয়াতে মানে মানুহে বেছি মানে এইটো হৈ গ'ল জড়িত হৈ গল।
উম হয় হয়। চচিয়েল মিডিয়াতে পুৰা সোমাই গৈছে চবে কিন্তু মানুহক হেল্প কৰিব লাগে কিন্তু নকৰে।
উম, হয় মানে সেইটোৰ পৰাতোই বহুত কিবা কিবি শিকিবও পালোঁ ন আমি। সেনেকুৱাতো নহয় যে বেয়াইে হয়। বুলি মানে বহুত কিবা কিবি শিকিব পালো হয়।
হয় আৰু ক'তবা কিবা এটা হৈ আছে জ জানিব পৰা নাই ত চচিয়েল মিডিয়াৰ পৰা আমি গম পাই যাও। যে তাতে কি হৈ আছে কেনেকুৱা টাইপ?
আৰু তুমি সেইবোৰ চাই কিনে নিজেও আলাৰ্ট হ'ব পাৰি ন সেইবোৰ চাই কিনা সেইকাৰণে মানে আৰু ভাল হয় ভালৰ মানে ভাল হয় তোমাৰোনে সেইটোৰ মানে বহুত বেয়াও আছে। বেয়াও এফেক্ট
অ' বেয়া অ' তুমি যদি মানে ভাল হেৰি কৰা ভাল ইউজ কৰাটো ভালেই আৰু যদি বেয়া ইউজ কৰা ত চচিয়েল মিডিয়াতো মানে অকমান বেয়া হৈ যায় আৰু আজিকালিতো সৰু সৰু বাচ্ছাই পুৰা চলায়।
উম হয় এই নিজৰ ওপৰত আছে আৰু সৰু বছ ছাৰ মানে তোমাৰ সেনেকুৱা হয় যে ইমানতটো নাজানে ন সিহঁতৰ মানে ইমান এইটো ব্ৰেণ্ড নাথাকে ন। চ' মানে তোমাৰ সেই চাই থাকে চাই থাকে মানে এডিকচন হৈ যায় ন এটা। তোমাৰ এটা অভ্যাস হৈ যায় যে সেইটো চোৱাটো সেইকাৰণে মানে সৰু আছে বহুত চাই আজিকালি চাবচোন গেম চেম খেলি।
হা। অ', আৰু আজিকালি মানে সৰু বাচ্ছাৰ তাতে মোবাইল চাবা। মোবাইল লৈয়ে থাকিব যদি নাথাকে মানে ভাতো নাখাব।
অ', অ' হয়, উম, আগতেতো আমি সেনেক মানে মোবাইল চলাব‌ও জানা নাছিলোঁ তোমাৰ এই সৰু বাচ্ছা আজিকালি তোমাৰ দুই বছৰৰ এনেই মানে এবছৰৰ মানে এনেকুৱা দুই বছৰ দুই বছৰ তিন বছৰ হলে মানে চলাব পাৰি যায় মানে মোবাইল অকল দিব লাগে হাতত
মানে অ' ৰিলচটো কেনেকে স্ক্ৰল কৰে সেইটোও জানে
অ' সেইটোও জানে তোমাৰ ইউটিউবো লগাব পাৰে মোৰ মানে মানে এজন ভাগিন নাছিল তাৰ মানে ই মানে কি মানে ডাইৰি আকৌ মোবাইলটো দি দিবা তাৰ হাতত কি হয় পুৰা মজা আৰু সেনেকুৱা
হা, আমাৰো ওচৰত মানে আনটি এটাৰ ছোৱালী আছিল আৰু আছে মানে তাই পুৰা হে কিমান ৰ'বা তাইৰ দেৰ বছৰ মান নেকি পুৰা জানে মানে ৰিলচোও বনাব জানে সেনেকুৱা নাচি থাকে ভিডিঅ' বনাই তাৰপিছত আমাক কো মানে সেনেকে কৰে ভিডিঅ' কৰাই দিয়ে তেনেকুৱা তাই
আগতেতো আমি জানাই নাছিলোঁ ফোনে নাছিলে ক'ব গলে
অ', হয় উম, ফোনে নাছিলে মইতো তোমাৰ এই লকডাউনতে লৈছিলোঁ ফোন
হা, হা মইও লকডাউনতে লৈছোঁ তাৰ পিছতে মানে গেম চেম খেলিলোঁ মই গেম খেলিছিলোঁ লকডাউনতে অ' তুমি গেম খেলানে কিবা?
গেম মানে খেলিছিলোঁ আগতে তোমাৰ এই ফ্রী ফায়াৰটো খেলিছিলোঁ মানে মাজতে সেইটোৱে ওলাইছিলে ন তোমাৰ
হা, হা
সেইটোৱে মানে আগতে বহুত
অ' আগতে হা মই ফাৰ্ষ্টতে ফ্ৰী ফায়াৰ য়ে খেলিছিলোঁ তাৰপিছত উম, ভাইটিহঁতে থাকে নহ সিহঁতে কয় কি কি ফ্ৰী ফায়াৰ খেলি থাক। পাবজি খেল আমাৰ লগত তাৰপিছত সিহঁতৰ লগত পাবজি খেলিলোঁ আৰু সেইখিনি সময়ত মানে লকডাউনো আছিলে ন। লকডাউনত আৰু পুৰা মই ভাত চাত খাই আৰু পুৰা ৰাতি -ল- ৰাতি দহটাৰ পৰা চবে আহে গেমত আহি কিনে আমি পুৰা তিনটা লৈ খেলি থাকোঁ।
অ' সেইটো আমাৰো এনেকুৱা মানে আৰু তোমাৰ এই গেমৰ এইটো হৈ যায় অভ্যাসটো হৈ যায় তুমি কৰি থাকিবা ন সেইটো মানে তোমাৰ গেম বেছি আমাৰ মাইণ্ডত কিবা এনেকুৱা হয় যে নেখেলিলে তোমাৰ মাইণ্ডত চলি থাকে চলি থাকে এনেকুৱা হৈ যায়। মইো যেতিয়া খেলিছিলোঁ ন মোৰ মাইণ্ডত সেইটোয়ে আহিছিল মানে কেনেকুৱা মাৰিব লাগে এনিমিক সেই সেইবোৰে মানে ভাবি আছিলোঁ উম।
টো বাৰু ছোৱালী মানুহ দিয়াচোন ঘৰৰ কাম চাম কৰি মানে কৰিব- খেলিব লাগে ন ল'ৰা বুলি কি তো খেলিয়ে থাকে
খেলিয়ে থাকে অ', সিহঁতৰতো একো কাম চাম নাই মানে বহি থাকে আৰু দিনটো উম।
অ' মই কাম চাম খতম হ'ব ডাইৰেক মই গেমে খেলিম এতিয়া এইটো মানে মোৰ লকডাউনত মান মণ্ডছেট তো সেনেকে হয়
অ', অ', হয় সেনেকুৱাটো হয় তোমাৰ মোৰ মানে মানে তেতিয়াাতো আমাৰ এই অনলাইন ক্লাছো হৈছে হৈছিলে ন লকডাউনৰ টাইমছ, উম', সেইকাৰণ মবাইল লৈছিলোঁ তেতিয়া মানে এনেকুৱা হ'ল যে অনলাইন ক্লাছো মানে কেতিয়াবা মই বাদ দি কিনে মই গেম খেলাতে বেছি এইটো কৰিছিলোঁ মানে সেনেকুৱা আৰু এতিয়া মানে ভাবিলে কেনেকুৱা লাগে আৰু
বেয়া হল দিয়া চো
উম উম আৰু তোমাৰ এইটো এজৰ ওপৰতে সেইটো থাকে ন তেতিয়া মানে অলপ সৰু আছিলো যে ইমান মাইন সেইটো নাছিল। উম হয় তেতিয়া মানে এনেকুৱা হ'ল ন মানে হাত মানে মোবাইল হাতত আহি গ'লো এনেকে এনেক ভাবিলো যে সেইটো চলাই থাকিলে মানে অ'
আৰু এইটো ফাৰ্চ টাইম মবাইল লোৱা গৈছিলে, এনেতো মোবাইল পোৱা নাছিলো লকডাউনতে পালো। ত যি খেলিছো আৰু তেনেকুৱাই।
সেইয়ে আৰু তেতিয়ানো মোৰ এই তেতিয়াতো ইনষ্টাগ্ৰাম নাছিল চাগে ন।
ইষ্টাগ্ৰাম আছিলে কিন্তু ইমান হেৰি নাছিলে আৰু কোনো ইনষ্টা ইউজ কৰা নাছিলে টিক টক আছিলে নেকি তেতিয়া।
টিকটক আছিলে অ' তোমাৰ টিকটক আছিলে আৰু এটা লাইকি বুলি আছিল।
অ' লাইকি হা হা এইকেইটাই ইউজ কৰিছিলো ময়ো।
অ' সেইটোৱে তোমাৰ।
ইনষ্টাগ্ৰামতটো আছিলে কিন্তু কোনো ইউজ কৰা না যেতিয়া মানে টক টো বন্ধ হল তাৰ পিছত ইনষ্টাগ্ৰামত চবে ভিডিঅ' বনোৱা হ'ল দিয়া হ'ল।
উম উম। মই মানে সেই তেতিয়া ভাবি যে তোমাৰ ই্ৰ ইনষ্টাগ্ৰামটো মানে চেলিব্ৰিটে মানে চলাই বুলি সেনেকুৱা ভাবিছিলোঁ যেনেকৈ তোমাৰ টুইটাৰ চলাই ন উম, উম। মানে তেতিয়া ইনষ্টাগ্ৰাম দেখিলে মানে সেনেকোৱা লাগিছিল ন যেনেকুৱা চেলিব্ৰিটিহতৰ হয়। বোলে আমাৰ আমি চলাব নোৱাৰো সেনেকুৱা লাগিছিলে তেতিয়া। আৰু যেনেকুৱা এই তোমাৰ টুইটাৰ আছে ন? সেইটোওতো এতিয়া নাই সেইটো বহুতোৰ আছে কিছুমানৰ আছে আৰু কিছুমানৰ নাই।
কৰে মই নকৰোঁ কিন্তু টুইটাৰবোৰ চবে কেনেকে বা ইউজ কৰে নাজানো দেই।
উম সেইটো কেনেকুৱা বা ইউজ কৰে ময়ো নাজানো ময় এনেই দেখা পাওঁ যে কেতিয়াবা তোমাৰ ইনষ্টাগ্ৰামত আহি যায় ন। তেতিয়া এনেই দেখোঁ আৰু এনেই ইউজ কৰা নাই আৰু আৰু তোমাৰ এনেই ফেচবুকো মই নচলাওঁ মানে ফেচবুকো নাই মোৰ একাউণ্টটো।
অ', অ' আছে কিন্তু ইউজ কৰা নাযায় এতিয়াতো হেৰিয়ে ইউজ কৰো কিন্ত আ ইনষ্টাগ্ৰামে অকল আৰু ইউটিউব ইউটিউবতটো মাজে মাজে চাওঁ আৰু। যেনেকুৱা তোমাৰ ভাত খোৱা টাইমত মই মানে এটা কিবা লগাই লও আৰু সেইটো চাই
অ', অ' ময়ো তোমাৰ ভাত খোৱাৰ টাইমত যে খোৱা যে দেখাই ন কিবাকিবি খাই যে? চি ফুড বিলাক খাই যে তোমাৰ জংগল কিবা কিবি খাই সেইবোৰ চাই কিনে মই খাই থাকো ভাল লাগে আৰু।
মইো মই মানে সেইটো ভাত খোৱাৰ আগতে চাই লওঁ তেতিয়া ভোক লাগে ন। তাৰ পিছত খাও আৰু খোৱা টাইমত মই সেইখিন হেৰি লগাই দেওঁ সেইটো তাৰক মেহতা চোৱানে তুমি?
অ', অ' তাৰক মেডাম মই বহুত চাইছিলো আগতে টিভিত উ সেইটো ভাল লাগে।
ধুনীয়াকে
উম উম সেইটোও ভাল লাগে কিন্তু এনেই তোমাৰ কিবা কিবি যে দেখাই ন কিবা এনে তোমাৰ কাহানী টাইপ যে কিবা কিবি দেখাই যে সেইবোৰো চাও।
অ', অ' সেইবিলাক চাও মই।
উম উম। সে-সেইবোৰ ভাল লাগে চাই কিনে সেইবিলাকো।
হুম।
সেইটো চাওঁ আৰু, আৰু কেতিয়াবা এনে কমেডি ৰিলচৰ ভাল লাগে ন।
অ' কমেডি ৰিলচ।
অ', অ', আৰু মই মানে, তোমাৰ এই আজিকালি মান তোমাৰ এই যে কাপোৰৰো এইটো কৰে ন কাপোৰ পিন্ধি কিনা নতুন নতুন কাপোৰ সেইটো ভিডিঅ' বনাইনো সেইবোৰ মানে কি কৰো মান আজিকালি মানে তোমাৰ কি বা কাপোৰ ভাল লাগিলে সেইটো স্কণশ্বট মাৰি থৈ দিওঁ। তাৰ পিছত মানে, সেই মই চাৰ্চ কৰো মানে ফ্লিপকাৰ্টৰ পৰা অ সেনে
ময়ো অ',
অ
মানে হেৰি কনটেন্ট ক্ৰিয়েটাৰ বোৰতো এইবিলাকে কৰে ন'। যে ড্ৰেছ বোৰ কেনেকা পিন্ধে কি কি আৰু কোনটো লগত কোনটো মেচিং হয়। তই এইবিলাক চাও এইবিলাক আহে।
অ', সেইবিলাক ভাল লাগে কিন্তু চাই কিনে। আৰু তোমাৰ এনে ৰিলচটো মানে অলপ কিমান ছেকেডৰে থে ন' চছেকেড মিনিট সনেকুৱা থাকে ন' সেইকাৰণে চাই থাকি চাই থাকি চাই থাকি কিমান এক ঘণ্টা দুই ঘণ্টা হৈ যায় মই গমেই নাপাওঁ সেনেক
হা ইনষ্টাগ্ৰামত টাইম ৱেষ্ট হয় আৰু
অ', হয় ঠিকে ক'লা উম দিয়া ঠিক আছে দিয়া হা।
অ', ঠিক আছে।
উম, উম, দিয়া ভাল লাগিল কথা পাতি।
অ, '